অ' কি কৰি আছা?
এ মই মানে ফ্লেপ বনাই আছো ৰ।
ইমান শব্দ কিহৰ হৈ আহি আছে?
শব্দ একো নাই তেনেকুৱা দেখোন নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে।
বৰষুণৰ দিৰেক্ট শব্দ।
অ' সেনেকুৱাই দেয় তোৰ আকৌ ফেনৰ মাত ওলাই আছে যি আকৌ।
এতিয়া ওলাই আছা নেকি?
নাই নাই এতিয়া নাই দে।
অ'।
এই নেটৱৰ্ক প্ৰব্লেম অ' ভাত খাই আহিলোঁ ৰ তই খালি নেকি?
নাই আৰু বৰ্তমান খোৱা নাই খামহে এতিয়া।
হয় নেকি।
অ' হয় নাইট টোপানী গৈছ তাইটটোপনি যআঁক তটো মইও ভাবিলো অলপ টোপনি মাৰিম বুলি এইে আৰু ঠাৰে পায় গাটো ধুৱাই দিছোঁ।
অ' মাইনাক গা ধুৱালি পিছে আজি?
অ' ইমান গৰম দিছে নহলে
অ' তাইও নোৱাৰেটো তাই ক'বহে নোৱাৰে ন।
অ' এই চৰিয়াাতটো আৰু পানীটো দেখা পাই তাই গম পাই গৈছে মোক গা ধুৱাব। পাগলা হৈ গৈছে গাহটো ধুবৰ কাৰণে।
মানে ভাল পাইচি আৰু।
উম, উম, উম, অহ। গম পাই যায় আজিকালি গা ধুৱাম বুলি।
অ' ভাত।
নাই ৰ খুৱাই ন খাম হে কি এতিয়া।
কিয় ইমান দেৰি।
অ' আজি দেৰি হ'ল ৰ মায়ে কাপোৰ ধুই আছে এতিয়া।
হয় নেকি।
খাই ল'বি দুইও। এই মণিকা বেলেগ ফালে আছে ৰ মই আকৌ অডিটাৰৰ লগত আছো।
হয় নেকি।
মই মানে এতিয়া অডিটাৰ নাই কাৰণে মই বোলো এই কাৰ্ড লগাব লাগে। ৰ কাৰ্ড মানে কি এনেকা সৰু সৰু কাগজ থাকেতটো কাগজত তাৰমানে প্ৰডাক্টটোৰ নাম লিখি নামটো লিখি কেনে আঠা মাৰিব লাগে আৰু। তাকে মই লিখি আছোঁ এতিয়া আঠা মাৰিম আৰু।
অ', অ'।
মানুহ মানুহ আহি পোৱাই নাই তাকে মই কি কৰি থাকো। ক'লে ক'লে কিবা ক'ব পাৰেেতো মই তাকে বোলো এইটোকে কৰি লওঁ আৰু ন উম তাক তাকে কৰি আছোঁ।
অহ ঠিকে আছে।
উ অ'।
নাই ৰ মায়ে বনাইছে।
হয় নেকি উম দুপৰীয়া মায়ে বনায় আৰু।
উম, উম, উম এই তাইৰ লগত মই নোৱাৰো নহয় বনাব।
অ'।
সেইকাৰণে বনোৱা নাই।
অ'।
কালি দুলুমণিহতে গেছ গেটিস্কত গৈছিল ৰ'।
অ মই পালো অ ইনষ্টাগ্ৰামত দেখিছো ইমান ধুনীয়া ন জোগাত তো অ', ইনষ্টাগ্ৰামত তাই মোক মানে সেইদিনাখন ফ'ল' পঠাইছিলে।
অ', অ', অ'।
মই আকৌ ফল'বেক দিছোঁ।
অ', ভিডিঅ' বনাই দিছে নেকি ইনষ্টাগ্ৰামত?
অ', ভিডিঅ' দিছে। ক'ৰবাত জোলনা এতাত ফটো উঠাওঁ অ', সেনেকে দিছে, ধুনীয়া নহ সেয়াটো?
এ অ', বৌৰ লগত গৈছে, এ ওচৰত বৌ যে।
এই তাই যে আহিছিলে যে, তোৰ হাত মাৰ খুৱাব যাওঁতে যি? নিজৰ ল'ৰাটোক লৈ পেলাই, সেই বাইদেউ সেইজনীৰ লগত গৈছিলে। বৌ হয় নেকি?
অ', বৌ হয়।
উম, মই দেখা পাইছো মানে, মই তোক ক'ম বুলি ভাবিছিলো মোৰ দুলুমণিহঁত ক'ত গৈছিলে? ইমান ধুনীয়া লাগিছে প্লেচটো।
এতিয়া ৰ' আৰু বনাই হে আছে, এতিয়া ইমান ভাল লগা হোৱা নাই আৰু বনাব, আৰু নতুন নতুনকে কিবা কিবি বনাইছে আৰু চুইমিং পুল বনাব, কিবা বনাব বহুত ধুনীয়াকে কৰব' ৰ
হয় নেকি? উম।
ভাল লাগা হ'ব, আমাৰ পিছফালে হে এ
অ', দেখিছো দে পিছফালে তাৰমানে এই সেয়া যে কি বুলি কয় বৌহঁতৰ সিফালৰটো নহয়? অ', অ', তাৰে ফ্ৰণ্টত নহয়?
তাৰে সন্মুখত অ', গলিতটো যে সোমাই যায়।
অ', মই দেখিছোঁ দে। আমাৰ তাক তহঁতৰ তাৰ পৰা আহোঁতে মই কৈছিলোঁ, এইটো চা এইটো ৰিজৰ্ট খুলি আছে, এইবাৰ আহিলে যাম দে বুলি কৈছিলোঁ আৰু তাক মই। তাৰপিছত যোৱা পৰাই নাই নে, তেতিয়াৰ পৰা আৰু যোৱাই নাই দে ন' তহঁতৰ তাত। অ'।
তেতিয়াৰপৰা
অ', অ', নাই, নাই গৈছোঁ মান-মাইনা জন্ম পাওঁঁতে আকৌ গৈছিলোঁ নহয়।
তেতিয়া আৰু গৈ কেনে আহিলি আৰু, তাৰো ৰুমৰ বস্তু চস্তু সি ভাল আহিছিল ক'ত সময় পালি? আৰু তহঁতে যে, এ সি যে কৈছিলে ম'ম' হাউচ, তাতে অকল চিকেন ম'ম' পায়, ভেজ-ছেজ নাপায় এ।
হয় নেকি, কোনে ক'লে তহঁতে গৈছিলি?
অ', গৈছিলো এবাৰ খাব কাৰণে।
অ'।
নবনাই, ভেজৰ অৰ্ডাৰ নাই বোলে সেইকাৰণে নবনাই।
অ', অ', মানে ভেজৰ মানে বিক্ৰী বেছি নাই চাগে নহ?
অ', ভেজ নাখায় না, তাতে আৰু চব নন ভেজৰ মানুহবিলাক।
অ', অ', হয় দে।
সেইকাৰণে, মই এবাৰ গৈছিলোঁ মই ভাবিছো খাই আহো ৰ' তাৰপিছত যিহ তো নায়ে। মিছাতেই গ'লো অ'। ইমান ডাঙৰ ৰেষ্টুৰেণ্টটো, তাতে হেৰি নাই
উম, হয় দে। ভালে হ'ল দে সেদিনাখন নাপালে, আকৌ সি চিকেনে দাঙি আনিল হয় আকৌ।
উম, উম।
আমিতো নাখাওঁৱে আমি চাই থাকিব লগা হল হয় আৰু।
হয় দেই ভালে হৈছে উম।
বাকী মাইনা কি কৰিছে?
তাই উঠিছে ৰ খাল পাইছো।
গাটো ধুৱাই দিয়াই ভাল পাইছে আৰু তাই।
উম অলপ অলপ টোপনি জাল বেছি টোপন নায় দে।
এই গৰম যে আকৌ সেইকাৰণে।
উম গৰমৰ গৰমৰ
উম
মোৰে কিমান অশান্তি লাগ ডাঙৰ মানুহৰে কেনেকৌ লাগি যায় আৰু সৰু ছোৱালী
প্ৰাই ন একো তততো গাঁৱৰ ফালে অলপ বতাহ আছে, আমাৰ
টো পতা নালাগে ফুৰি ইমান ভাল পায় তাৰ।
আমাৰ ফালে ইমান গছ চছ নাই কাৰণে ইমান বতহ চতাহও নাই না। তহঁতৰটো আৰু গাঁৱত তহঁত
এ হ'লেও ৰাতি আমাৰ ৰুমতটো ঠাণ্ডাই হৈ যায়, তাত তে তহঁতৰ কিন্তু এতিয়াতো ৰুম চুম ঠাণ্ডা নহয়। মোৰ ৰুমটো কিবা গেছ ৰোৱাৰ দৰে হৈ যায়, অ' খিৰি কি চিৰিক দিনত মেলি থওঁ দেচোন কিন্তু মেলি থলে দিনতহে অলপ ঠাণ্ডা পায়, ৰুম চুম খালি বিছনাত শুব পাৰি আৰু। বিছনা শুব পাৰি দিনত সেনেকুৱা কিন্তু ৰাতি হ'লেও গেছ হৈ যায় গৰমে পায়।
অ', অ' ৰাতি আৰু খিৰিকী খুলি থ'ব নোৱাৰি নহয়।
অ' আঠুৱা লগালেতো অলপো বতাহ নাহে আৰু। গৰমত বহুত দিগদাৰ হয়।
অ' হওঁকদে উম লাগে দেই গৰমৰ দিনকেইটা আৰু। মোৰো বিয়া এনেকুৱা দিনত পৰিল যে আৰু ভাই গৰমে আছে আৰু।
এ বহুত গৰম বৌ মোৰ বিয়াতে ইমান গৰম আছিল, মেকাল
তোৰতো অক্টোবৰত আছিলে তোৰতো অক্টোবৰ, বুৰ্জি আৰু নাই দে। ফেন আছে নহয় আকৌ তাতে, ফেন থাকিলেও আৰু কি
গৰমেই ন
অ' সেইয়েটো কি কবি আৰু।
উম তাকেটো। মই কালি বেপাৰীক ফোন কৰিছিলো ৰ
তাৰপিছত কেতিয়া আহিব বোলে।
সি কি আহা সোমবাৰ মানে আহে নেকি, মই কৈছো জল্দি আহি ব হয় না মই কাপোৰ চাপোৰ লৈ চিলাবও দিব লাগিব নহয়।
অ', অ', অ' তাৰপাছত কি ক'লে।
সিহ'তৰ তাতে দিম ৰ চিলাব কাৰণে ভাবি ঠোৱা আছে হে এনেকে।
উম এই ন নন্দিতা তৰ তাতে দিবি মই তোক দেখাম দে আজি যে মই ভিডিঅ' কল কৰিবি তোক মই দেখাম। আম দে কি ধুনীয়া ব্লাউজৰ ডিজাইন চিজাইনো ধুনীয়া জানানে বৰ ধুনীয়াকৈ চিলাই দিছে আকৌ সিহঁতি। অ' তাতেই দিবি তাতেই চিলাব দিবি অ' ভালকৈ চিলাই সিহঁতৰ নন্দীতাই যে কৈছিলে তাইকতো বোলে বেয়া কৰি দিছে, নাই দিয়া দে মোৰ বেয়া কৰা নাই। মই আকৌ অলপ লুজকে দিছো না, নাই তাই কৈছে তাইৰ বোলে হাতকেইখন বোলে অলপ কিবা কৰি দিছে বোলে সেনেকে কৈছিল আৰু তাই মোক।
অ', অ', হয় নেকি।
অ', অ', অ'।
মোৰতো বেয়া লাগা নাই, তাই
উম, এই তাই বা কি বেয়া পালে আৰু তাৰপিছত তাই আৰু মোৰ টাইমত আকৌ ছোৱালীজনীক মেছেজ দি পেলাই কৈছে বাইদেউ অলপ ব্ৰাইড হয়তো অলপ ভালকৈ চিলাই দিব বুলি কৈছিল, আৰু চিলাই দিমেই এতিয়া লুজ, লুজ কে দিছোঁ মই এতিয়া মই ঘৰত ফিট কটিং কৰ-কৰি ল'ব লাগব ৰ'।
উম, ফিটিং কৰি লবি অলপ।
অ', তাকেইেতো।
ভালে দামটো কম আছে আমাৰ ইয়াতে দেখা নাই আহে দে সাতশ, আঠশ টকা লয়, বাপা ঐ।
শ্যামল দা সেয়া যে দাদাক না ভায়েকটো যে সিটো আৰু দাম লয়। হাজাৰ মান ল'লে হয় কিজানি।
বাপৰে ইমান এটা ব্লাউজও
মই দেখা তোৰ বিয়া তোৰ বিয়াত যে চিলাইছিলোঁ যে চিম্পুল চাইজে সেইটো, সেইটো কিমান লৈছে আকৌ, মোৰ চাৰে চাৰিশ টকা লৈছে। চিম্পুল তাকো মই একো ডিজাইনো দিয়া নাই।
মোৰ মোবাইলটো মই ধৰা নাই, মাইনাই ধৰি আছে মোৰ মোবাইলটো।
এতিয়া, উম, তাইক মোবাইল লাগে। নিদিবি দেই মোবাইলৰ অভ্যাসটো নকৰিবি আকৌ বেয়া দে সৰু চলিৰ কাৰণে।
এাই বাপ ঔ ম'বাইল দেখা পালে তাই পাগল হৈ যায়, বস্তু দেখা পালে পাগল হৈ যায় চব বিৰাট উৎপত্তিয়া এইটো।
অ', হ'বই আৰু এতিয়া ভাল হ'ব দে পাছত নহ, এতিয়া এনেও পাছত ভাল হ'ব দে।
হয়, দে।
অ', অ', অ'।
ভাল হ'ব দে চোন এ, এ, এতিয়া মানে কেনেকুৱা বস্তু নতুন, নতুন নতুন বস্তু দেখা পায়। কি এইটো কি সেনেকুৱা থাকে আমিও খাই থাকিলে তাই চাই থাকে। হয়নে নহয়, কি খাই আছে কি কৰি আছে ইহঁতে এনেকুৱা ভাবে দে চোন হয়, না।
অ', তাকটো উম, ভাবি ভাবি থাকে আৰু ইহঁতৰো খাওঁ, খাওঁ লাগে ন! অ', হয়, দে। দে পিছে ৰাখোঁ দে, এইয়া মানুহ আহিছে। মই কাম কৰোঁ দে। উম, দে।